ভাই খবৰ পাতি কোৱা কেনে?
পাইছা ন।
পাইছো পাইছো, আৱাজ পাইছো।
উম। অ, মই আছো এনেই।
বাকী কি চলি আছে?
বাকী আছে আৰু এনে বাহিৰত যাম অলপ পিছত আৰু ফৰিব।
ক'ত যাবা?
এনেই চকৰ পিনেনে যাম।
অঁ অঁ।
অলপ যাম চকত ওলাই।
লগৰ কেইটাক লগ কৰিব ন।
লগৰকেইটটো নাই বাৰু এতিয়া ত কবাত কামত গৈছে। ডিউটিত গৈছে, কোনোবা চাপৰি কৰে চৰি। বলছে
চবে ব্যস্ত আজিকালি চবে বিজি।
তাকেইটো তুমি এতিয়া কি কৰি আছা?
মই এতিয়া এনে বহি আছোঁ চিয়াৰত।
চেয়াৰত?
উম!
এতিয়া আজি খেল চাবা নে?
অ'হ আজি খেল চাম।
কাৰ কাৰ আছে আজি?
ক্ৰিকেটৰ সুধিছোনে ফুটবলৰ?
ক্ৰিকেট আছে নেকি আজি? তোমাৰ ফুটবলো সুধিছো।
অ' ফুটবলৰ কাৰ কাৰ বা আছে একজেক্টলি নাজানোঁ।
ক্ৰিকেটৰ আছে নেকি কাবাৰ?
ক্ৰিকেটৰ ইণ্ডিয়া আৰু আফগানিস্তান আছে নেকি, ছেকেণ্ড অ' ডি আই?
যোৱাকালি গৈছে দেখোন এখন।
সোত, সোতৰ তাৰিখ কালি আছিল ন?
অ যোৱাকালি গৈছে, নাই ময়ো চোৱা নহ'ল, মই মানে এই ক্ৰিকেট চোৱাই নাই বহুত দিন। নহ কালি কিবা স্কোৰটো চালোঁ। কিবা চুভমান গিলে চেনচুুৰী মাৰছে।
ইণ্ডিয়া কিমান কৰিছিল কালি?
চাৰিশ কিবা কৰিছে দুইনা পাচ তেনেকে।
ইণ্ডিয় জিতছে ন?
ইণ্ডিয়া জয় হৈছে।
তে ফাৰ্ষ্টো জতিল ছেকেণ্ডটোও জতিল, চিৰিজ জিকিয়ে গ'ল।
উম আৰু এখন হ'ব নেকি?
আৰু এখন আৰু এনে নামত হ'ব।
আহ কালি ই ভাল খেলিছে, ঈশান কিষণেও মাৰিছে।
চুবনম গিল কমান কৰিছে? হানড্ৰেড?
আহ চুবমান গিলে ডেৰশ কৰিলে নেকি। ঈশান কিষানে কি, ঈশান কিছানে এশ পঁচিছ কেৰচে।
আৰু
ৰোহিত শৰ্মাই আঠচল্লিছ কৰিছে।
ৰোহিত শৰ্মা আছিল, ৰোহিত শৰ্মা এতিয়া আগৰ দৰে খেলিব নোৱাৰে।
মাৰে ন?
তে ন!
অ'হ! বৈয়া হৈছে অলপ।
বিৰাট কোহলি ত' এইটো খেলত নাই।
নাই।
ই, ইংলেণ্ডৰ খেলত আছে নেি ইংলেণ্ডৰ খেলত।
ইংলেছ।
ইংলেণ্ড ইংলেণ্ডৰ খেল হব ন জুলাইৰ তিন তাৰিখ নে চাৰি তাৰিখৰ পৰা ইণ্ডিয়াৰ। উৰ অডিয়াই।
অ।
তোমাৰ বেছি নলেজ কিয়ত আছে ক্ৰিকেট নে ফুটবলত।
মধ তাতে আছে তোমাৰ।
মইতো ক্ৰিকেটৰ এইটো জেদ জানো বাৰ কি ফুটবলৰ মই স ইমান নাজানো চাব লাগে চাওঁ আৰু
ক্ৰিকেটৰ কিন্তু জানো ফুটবলৰো জানো
উম বাকী আৰু আৰু বেলেগ গেমছ
নাই আৰু তেনেকে বেলেগ গেম চত ইমান নাচাও
তুমি কলেজত থাকতে কিবা গেমৰ পাৰ্িচিপট কৰিছিলা ন
উ অ কৰিছিলো।
কি গেমছ।
এ ফুটবল তোমাৰ ফুটবলে আছিল তেতিয়া ক্ৰিকেট কলেজত নাছিলে তেমি
অ বাকি এনে ফাংচনত কিবা। চইন কৰিছিলা নেকি ফ্ৰেছাৰছত।
নাই নাই নাই সেই নাই সেই সেইবিলাক নাই
অ
বিলাকত ৰাাত নাই
অ
গান মাৰা ধান। কক এইবিলাকত নাই
খেলিছিলো এনেই কি বুলি কয় কি খেল বুলি কয় সেইটোোৱল তোমাৰ বাস্কেটবল যি আছে
অ বাসকেট বল বাসকেট বল।
আহ বাস্কেটবল খেলিছিলো কলেজত।
আহ বাস্কেটবল মনো খেলা ভাল।
ই কলেজ টুৰ্ণামেণ্ট হয় ন।
অ ইণ্টাৰ কলেজ উক।
অ ইণ্টাৰ কলেজী তাত এনেই খেলিছিলো।
অ হা।
কিন্তু ক্ৰিকেট খেলিছো কলেজত।
খেলিছে ন। মই কিবা ক্ৰিকেটয়ে খেলি ভাল ফুটবলৰ চ
ফুটবলতটো খেলি ভাল নালাগে কিন্তু চাই ভাল লাগে আমাৰ ইয়াত
অ চ চাই ভাল লাগে আৰু
খাই ভাল লাগে আমাৰ
ফুটবলত তেনেকুৱা ফিল ফিল্ড নাইয়ে গাঁৱত গাঁৱত আছে আছে অলপ গাঁৱত পথাৰ চথাৰ আছে কিন্তু এই টাউনতো আৰু নাই
এই কৱতো আজিকালি নহয় হৈছে তো মাৰছ
এই ফুটবল খেলিবৰ কাৰণে ষ্টেডিয়াম যাব লাগে নেহেৰু ষ্টেডিয়াম যাব লাগে বা এই সৰু সজা ষ্টেডিয়াম যাব লাগে
যাব লাগে হয়
ভালকে যদি খেলিব ইচ্ছা আছিল।
অকে
ক্ৰিকেটটো ক্ৰিকেটটো আৰু য'তে ত'তে সৰু এখন ফিল্ড হলে হৈ যায়
অঁ তোমাৰ খেলিব পাৰি নাই খেল অলপ ফিল্ তোমাৰ এইবিলাক খেলত কম লাগে ভলীবল বাস্কেটবল
অ ভলী ভলীবলত কম লাগে ভলীবলত চবৰ চাই প্লেছ গম লাগে
অ কাবাদী খেল।
কাবডী। ক্ৰিকেট ক ক্ৰিকেট তুমি এনে কিহত খেলা গাঁৱৰ পথাৰত খেলা নেকি
পথাৰৰ টুৰ্ণামেণ্টটো খেলিছিলো আগতে
টৰ্নামেণ্ট হয় ন
অ হয় টেনিছ বলাৰ হয়
উ টেনিছ বলৰে হ'ব ত্ৰিছ বলনো ক'ত হ'ব
উম এনে ক্ৰিকেটত তুমি এনে তোমাৰ হেৰি আছে অলপ খেলানে
কি কিকেট
আহ
ক্ৰিকেট মই কলেজ উইকত খেলিছিলো তাতে আমাৰ টিমটো ফাৰ্ষট প্ৰাইজ পাইছিল
উ আমাৰ ইয়াত খেলে তোমাৰ টুৰ্ণামেন্ট
এই ক কলেজ কলেজ বিত ক্ৰিকেট খেলি লাভ নাই তিনি অভাৰৰ কিমান খেল হ'ল নেকি ক্ৰিকেটটো
আমাৰ এই নাই কলেজত আমাৰ পাঁচশ ভাদ দিছিলে কলেজত
আহ আমাৰ মানে দেৰিকে ষ্টাৰ্ট কৰি দিলে দুপৰীয়া তিনটাৰ পৰা আঠটা আঠটা ম আঠটামান টিম আছিল
আমাৰ তাত মানে কি হ'ল মই ছেকেণ্ড দিনা নেগ'লো প্ৰথম দিনা আমাৰ টিমটো চেম্পিয়ন হ'ল লাষ্টত আমাৰ মই অপেনিংকৰিছিলো মোটামুটি তোমাৰ পয়ত্ৰিশ চল্লিশ ৰান নাম কৰিছিলো
হ
হয় ভাৰ খেলিছিল মই তিনি অভাৰলৈকে নে দুই অভাৰলৈকে খেলিছিলো
লাষ্টতো আমাৰ টিমৰ লাষ্টত ফাইনেল যেতিয়া গৈছিল
আহ
এক অভাৰত ৰাণ লাগিছিল আহ দহ তাৰে ভিতৰত তিনিটা বল খালো দট তাৰপিছত তিনটা লাষ্ট তিনটা বলত চ তিনটা বলতে ই কোবাইছো ফৰ ফৰ কোবাইছো চাৰি
চাৰি চাৰি আজিকালি তোমাৰ আজি আজিকালি তোমাৰ কিকটত সেই তোমাৰ ডিফেন্স থ তোমাৰ লাহে লাহে চাই চাই খেলা নেখেলে আজি কালি চব কোবাই আজ
অ কোবাই কাৰণে খেলে আৰু তুমি এবাৰ আছে কি চাই চাই খেলিম তুমিয়ে কোৱা
উম নহ ই তোমাৰ তোমাৰ হেৰি খেলা মাহতে সেনেকুৱা হৈ গৈছে
অ অ অ
ইণ্ডিয়াৰ টিমতে সেনেকোৱা হৈ গৈছে। ইণ্টনে্যনেলেল এনেুৱছে
এতিয়া চবে মানে এক্সপাৰ্ট হৈ গৈছে ন
এক্সপাৰ্ট হৈ গছে এতিয়া তাৰ মানে চব প প্লেয়াৰ আহিছে
চব কুবা প্লেয়াৰ আৰু নতুন এই বৈভৱ চুুৰয়া বঞ্চিতিত ইণ্ডিয়াৰ টিমত চান্স পাল ন
আচানস পালে।
ল'ৰাটো বেলেগ খেলে কোনটো বেলেগ মানি কিছো তাত
বেলেগ খেলে ন
একো বলাৰে তাৰ ওচৰত কাম নিদিয়ে সিমান্ দাঙৰ বলাৰ
ভাল খানাই নকি
উম
খাল বেটিঙে কৰে বি বিহাৰ সি।
হা হা বিয়া বিঘা বৈভৱ চূৰিয়া বনছি ই আ আই পি এলত আই পি এলত এনে জুনিয়ৰ হিচাপে তাক লৈছিল প্ৰথমবাৰ তাৰপিছত এইৱা এই এইবাৰ কিমান ছয় লাখ ছয় লা কি কিমান কৰৰ দি কিনিছে এইবাৰ ৰাজস্থান ৰয়েল এটাক
কিমান দি বাকি নি লে
প্ৰথমবাৰ ত্ৰিশ লাখত কিনিছিল অকল ত্ৰিশ লাখ
ত্ৰিশ লাখ এতিয়া কিবা ছয় প
অ অ এইবা কৰ কিনিছে চাবাচোন নেক্সবাৰ বেলেগ টিমত খেলিব
নাই তাত ৰিলিজ নিদিব নেকি
অ' হ'ব পাৰে দিয়া। তাৰ বয়স বেছি নহয় ন' বয়স ষোল্ল সোতৰ মান হৈছি ছাগে।
অ' ষোল্ল সতৰো মান ষোল্ল - ষোল্ল মানেই হৈছে।
পৰা ডাইৰেক্ট ইন - ইত - ইণ্ডিয়াৰ জু - জুনিয়ৰ টিমত
অ' অ' জুনিয়ৰ টিমত
তাতে বহুত ডাঙৰ কথা এইটো।
ভাল প্লিয়াৰে হ'ব।
উম উ চব বলে কুবাই বাপৰে বা
ভালে খেলে।
আৰু প্লিয়াৰ আহিব নতুন নতুন প্লিয়াৰ।
তান ৰ - ৰয়েলৰ পাৱাৰ ক'ব গ'লে। বৈভৱ চুৰীয়বঞ্চি আৰু এছ এছ পি জয়চৱালে আছিল।
জচচ ভি, জয়চৱালেও ভাল খেলবা নইল্লাক লাষ্টৰ দেখি।
অ' এইবাৰ ইমান খেলা নাই জয়চৱালটো জে - জয়চৱালে। মানে বৈভৱ চুৰিয়বঞ্চি জে যোনদিনা মানে ফিফটি বা আ - হাণ্ড্ৰেড কৰিছিল, সেইদনা ৰাজস্থান ৰয়েল জি - জিতিছিলে।
জিতিছি
ষ্টাৰ্টিঙত পাঁচটা নে ছটা মেচ চিৰিয়েল জিকছে তাৰ পিছত পাঁচটা নে ছয়টা মেচ চিৰিয়েল হাৰিছে তাৰ পিছত ওলাই গ'ল। আৰু আৰ চি বিত টিমতটো বাপৰে বাপ এইবাৰ বহুত তাগৰা আছিল। অ' বাকী ফৰ্ম প্লেয়াৰৰ ফৰ্ম নাই কিন্তু এইবাৰ কেপটেনে খেলিছে অলপ ভালে ৰিয়ান পৰাগে।
ভালে খেলিছে, এই দুই তিনিখনমান খেলিছে। ঠিক আছে দিয়া ৰাখিছো। পিছত কৰিম। পিছ ছত কৰিম দিয়া ৰাখিছো এতিয়া।
অ'
ঠিক আছে।